হেল্ল। অ', শুনিছো তুমি শুনিছা নে?
হয় শুনিছো কি কি কৰি আছা?
এনেই মোবাইল টিপি আছিলো। তুমি?
ময়ো এনে আছো ৰবা, আজি বতৰ কেনে তোমালোকৰ তাত? আমাৰ তাতটো মানে ভালেই।
আমাৰ তাতেও ঠাণ্ডাই আছে বতৰটোৰ যে
বৰষুণ কি যাব কি হয় এতিয়া কি জানিম বৰষুণ খুণ দিব বগা হৈ আছে।
বগা হৈ আছে নে ক'লা হৈ আছে?
সেই তাকেটো কলা হৈ আছে।
অ', তুমি বগা হৈ হৈছে বুলি কলা ন। বৰষুণ দিব ক'লা হৈ আছে বগা হৈ আছে। আমাৰ পানেও বগলা হৈকে পৰি বৰষুণে দিব চাগে।
এই বৰষুণ দিলেও ভাল-ভাল। কিমাননো দিব এনেকে, মানে, ৰ'দ দিলেও বেছি ভাল নালাগে। বৰষুণ দিলেও বেছি ভাল নালাগে। ৰ'দ দিলে কি হয় তুমি ওলাব নোৱাৰা হয় নে নাই? শুনিছা ন? শুনা হেল্ল' শুনিছা ন হেল্ল। হেল্ল। হেল্ল, শুনিছা নে নাই?
অ', শুনিছো-শুনিছো তুমি কোৱা?
অ', মানে, কৈ আছো যে ৰ'দ-ৰ ৰ'দ দিলেও মানে, বেছি ওলাব নোৱাৰে বৰষুণ দিলেও মানে মানুহ ওলাব নোৱাৰে। হয় নে নাই?
উম। হয় ঠিকে কলা বৰষুণ দিলেও, মানুহ ওলাব নোৱাৰে, ৰ'দ দিলেও মানুহ ওলাব নোৱাৰে মানে। কি কৰিবা আৰু অৱস্থা এনেকুৱা আৰু। হয়, হয়।
তাকে মানে আজি খালা কি? মানে, দুপৰীয়া কিহেদি ভাত খালা?
আজি দুপৰীয়া মই খানা খোৱা নাই।
একোৱেই খোৱা নাই নেকি?
নাই আজি মানে দুপৰীয়া ভাত খোৱা সময় নাপালোঁ মানে ওলাইকো গ'লোঁ। তাৰপিছত সময় তেনেকুৱা হোৱাই নাই খাহ খোৱাৰ।
অ' আচ্ছা বুজিছো। মইো তেনেকুৱাই আজি অলপমান আহ কচ মাছটো চিনি পোৱা নে তুমি কচ মাছ তেল যে বহুত থাকে।
উম, উম, উম।
সেই মাছটো বনাইছিল।
হয় নেকি। অ' কচ মাছ খালা নেকি আজি কচ কচ মাছটো মই ভাল নাপাওঁ। এই মই ৰৌ মাছেই ভাল পাওঁ ৰৌ মাছ, ভকুৱা মাছ, তাৰপিছত সৰু মাছবোৰ ভাল পাওঁ।
হয়, মই মানে ভাত সৰু মাছো খাওঁ। কিন্তু মই কচ মাছটোৱে ভাল পাওঁ মানে তেল থাকে ন বহুত খাই ভাল লাগে।
হয় অ' তেত তেল থাকা কাৰণে মই ভাল নাপাওঁ। এ এইটো ক তেল থাকা কাৰণে শৰীৰৰ বেয়া বেয়া বুলি মই ডক্তৰে কৈছিলে। শৰীৰ কাৰণেও বেয়া বুলি কৈছে। সেইটোয়ে কৈছিলে তাই কাৰণে সময় নাখাওঁ কচ মাছটো আহ
পি বনাই দি
হয় নেকি চবি বনাই ন অ। খাব খা খোৱাদটো এনেই ক কেতিয়াবা খালে একো নহয়। তোমাৰ
মানে তুমি হয়, হয়। ডেইলি কোনো নাখায় মানে তুমি কি একদমে নোখোৱা, নেকি খোৱা কেতিয়াবা।
মই একদমেই নাখাওঁ। মই মাছৰ মানে ডাঙৰ মাছ ভাল নাপাওঁ। মানে একেবাৰে ডাঙৰটো মাছবোৰ ইমান ভাল নালাগে। তোমাৰ কি খিনি মান মাজত ভাল লাগে জানানে। এটা আঙুলিৰ নিচিনাকে ইমান ইমান ডাঙৰতে মাছ থাকে তোমাৰ। অ' ভাঙন মাছ এক সাত মান মাছ দি থাকে সিমান মান সিমান মান মাছ বোৰ ভাল লাগে। বেছি ডাঙৰ ভাল নাপাওঁ। সেইবোৰ সোৱাদো লাগে আৰু ভালো লাগে। তোমাক কি মাছ বেছিকে ভাল লাগে।
মইতো উম ভকুৱা মাছ টো খাই ভাল পাওঁ।
হয় নেকি।
ভকুৱা মাছ আৰু সৰু মাছৰ সৰু মাছৰ ভিতৰত কচ কচ মাছটো মানে ফেভৰেট বুলিয়ে ক'ব পাৰে মানে পচন্দৰ মাছ। বাকী মই এনে সোৱাদ ভোগ হয়।
কচ মাছত বুলে তোমাৰ এইটো নাথাকে ন কাটাটো অলপ কম থাকে।
নাথাকে মানে দুডাল এডাল থাকে কাঠা।
অ' হয় নেকি।
মানে তুমি যোনটো পিছৰ খোৱা দুডাল এডালে
হয় নেকি এ মই মাত মাছত কাটা থাকা মাছে খাইকে ভাল পাওঁ। উম ইলিচ মাছ খাইছিলো। এতিয়াতো বৰ্তমান খোৱা নাই ব বহুত দাম তোমাৰ একবাৰেই খাইছিলো। দুৰ্গা পূজা এইটো পূজাৰ সময়ত খাইছিলোঁ।
উম তাকেই মানে খাব লাগে মাছ। খাব লাগে মানে মই আৰু সৰু হয় সৰু মাছৰ ভিতৰত কোনটো ভাল পাওঁ জানা?
কি মাৰিছে?
সেই এটা যে মাছ আছে মানে চব মাছ যে চব মাছ যে মানে থাকে সৰু মাছ তাৰপিছত পুঠি মাছ।
এই চব মিক্স মাছ থাকে অ' হয় কলা অ' সেনেকুৱা ভাল লাগে কিন্তু মোক বেছি ভাল লগাটো নিচলাম মাছে। বস্তু বিৰাট টেষ্টি লাগে। এই তেলত দিয়া দিয়া লগে লগে ৰঙা হৈ পৰে ন মাছটো।
অ'।
এ এইটো কিয় বা ৰঙা হয় গম পোৱানে?
এইটো মাছটোৱে যে ৰঙা যে।
মাছটোতো মাছটোতো এনে বগাই থাকে চাবাচোন। যেতিয়া আনে বগা থাকে যেতিয়া তেলত দিবা অট'মেটিকলি ৰঙা হৈ পৰি যায়। এনে পুৰিবা আৰু জুইত পুৰিবাচোন তেতিয়া ৰঙা হৈ যায়।
তাকেইটো কাৰণ্টো কাৰ কাৰাণ্টো তেলৰ কাৰণে নেকি নেকি বা। হালধিৰ কাৰণে, হালধিৰ কাৰণে, হালধিৰ কাৰণে।
নহয় হালধি নিদিয়াকে তুমি মানে নিচিনা মাছ খাইছ নে নাই তুমি নিজে ধৰিকে।
নিজে ধ নিজে ধৰি কেনে খোৱা নাই বজাৰৰ পৰা কিনি অনাটো খাইছো।
হয় নেকি আমি মানে আমিতো নিজে বজাৰত এনে মাছ চাছ মাৰিব যাওঁ ন। আমাৰ মানে দং আছে। দমত মাছ মাৰিব যাওঁ এইটো নিচলা মাছতো ঢেৰ পোৱা যায় হম। নিছিলা মাছটো আমি কি কৰো?
হয়।
সৰু সৰু এইটো দঙত মানে ধেৰ পোৱা যায় আমি কি কৰোঁ। জংঘলত সেইটো মানে পাহাৰত যাওঁ ন পাহাৰত কি কৰো। অ' খৰি চৰি জমা কৰিকে এতিয়া বাঁহত সোমাই কে পুৰু নহয় পৰুতে পুৰা ৰঙা হৈছে নিজে।
অ' এনেকুৱাই এনেকুৱা খাই মা পাইছো বাৰু বঢ়িয়া লাগে। বাঁহৰ ভিতৰত সোমাই কিনে।
অ' অট'মেটিক ৰঙা হৈ যায়। আৰু এনে বম্বু বাঁহৰ ভিতৰত ভাত বনাইকে খাইছেনে কেতিয়াবা? বেম্বু চিকেন খাইছোঁ ভাল লাগে। এনে তোমালোকে নিজে ঘৰত কেতিয়াবা ট্ৰাই কৰিছে নে।
কি মানে ইয়া ঘৰত ট্ৰাই কৰা নাই মানে। ক'তবা মানে ফুৰিব গ'লে ট্ৰাই কৰা যায় এইবিলাক বস্তু বুজিছা।
হয় নেকি মইতো মানে এই আমি পাহাৰত গৈছিল নহয় ফ্ৰেণ্ড মিলিকে।
হয়, এই মইয়ো তে, তে, তেনেকুৱাই পাহাৰত যদি পিকনিক, চিকনিক খাব যাওঁ তেনেকুৱাই মানে। বেম্বু চিকেন বনাও, তাৰপিছত বেম্বু ভাত বনাও।
হয়, হয় ঠিকেই ক'লা। আমি কি কৰিছিলোঁ, পাহাৰত গৈছিলোঁ, চাউল তউল লৈ গৈছিলোঁ, দালি, চাউল। তাৰপিছত আহ, সেইটো লৈ যায় গে তোমাৰ মাছ মাৰিছিলোঁ, দুপৰীয়া দিনটো মাছ মাৰিলোঁ। আবেলি তোমাৰ এটা, ডেৰটা বজাত তেতিয়া কি কৰিলোঁ বা-চা কাটিলোঁ বাঁহত মানে কোনোবাই মাছ মাৰি আছে, কোনোবাই বা-চা কাটিকে খৰি, চৰি যোগাৰ কৰি আছে। যোগাৰ কৰিকে, বাহৰ ভিতৰত মানে চাউল ডিকে কেইজন মানুহ আছে, সেই মানুহতো বাঁহ কাটিকে মানে চাউল দিকে কলৰ সেইটো দি ঢাকন লগাইকৈ পূৰা বনাওঁ, বনোৱাৰ পিছত আৰু আঞ্জাও সেনেকুৱাই বনাওঁ, ডাঙৰ বা
বঢ়িয়া লাগে, বঢ়িয়া লাগে তুমি বাঁহত খাই চাবাচোন বঢ়িয়া লাগে।
যিমান মাছ থাকে চব দালিত দি দিওঁ, অলপ ঘৰৰ পৰা তেল চেল লৈ যাওঁ এইটো তেল দি দিওঁ নিমখ, হালধি দি দিওঁ তাৰপিছত এনেকুৱা পুৰা পুৰি দিওঁ পুৰি দিওঁ পুৰি দিওঁ হৈ যায় ন যেতিয়া
কিন্তু বাহঁৰ ভাতটো কিন্তু আঠা লগা টাইপ হয়।
অ' এটা বেলেগ সোৱাদ আহে বাঁহৰ।
হয়, মানে পাৰফেক্ট ভাতটো নহয় মানে।
নহয়, সোৱাদেই বেলেগ তোমাৰ সোৱাদ বহুত টেষ্টি হয়। যদি তুমি ভালকে বনাব জানা, যিমান জুই লাগে যিমান পানী লাগে সিমান দিব পাৰিলে তোমাৰ ভাত বিৰাট ধুনীয়া হয়। ইমান আঠা লগাওঁ নহয়।
আৰু তুমি গৰৈ মাছ খোৱা নে? গৰৈ মাছৰ চাটনি বা এনেই ডাইৰেক্ট
গৰৈ মাছ খাইছিলো, গৰৈ মাছ তোমাৰ চাটনিও খাইছিলো হয় হয় চাটনি খায়ো বঢ়িয়া লাগে, আৰু এনেও খাইছোঁ বাৰু। আগতে খাইচো, হা'? কি মাছ? কাৱৈ মাছ, শ'ল মাছ নাই খোৱা পোৱা নাই, মানে নামে আজি শুনিলোঁ মানে খাই পোৱা নাই।
শ'ল মাছ নাজানা তুমি?
নাই নাই, অ' শ'ল মাছ এই মাছৰ বিষয়ে নাজানোয়ে, মই যি যি ধৰিছো এই চেং মাছ, কুচিয়া মাছ, সেইবোৰে জানো। কুচিয়া মাছ খোৱা নে তুমি?
কুচিয়া মাছ খাওঁ ব ব বু বু বা-বামিটোতো সৰুটোৱে খাওঁ, ডা-ডাঙৰটো চোন পোৱাই নাযায়।
সৰুটো ডাঙৰটো পোৱা যায়, আমাৰ ইয়াতে ঝৰ্ণা আছে তাতে। তে ঝৰ্ণাত আছে, ঝৰ্ণাত পোৱা যায় আমাৰ মানে। বেছি ডাঙৰো নহয় আৰু। ঠিক ডাঙৰ আৰু, মিডিয়াম চাইজৰ আৰু কাটি কাটিকে ধুনীয়াকে খাব পাৰি আৰু।
উম, টেষ্টি লাগে, বহুত প্ৰকাৰৰ মাছ আছে ন ময়ো ইমান নাম নাজানো। কিন্তু খাইছো, বেছিভাগে চাগে খাইছো, নাম নাজানো কিন্তু।
অক্টোপাচ খাই পাইছে নে অক্টোপাচ?
নাই পোৱা, ট্ৰাই কৰিব ইচ্ছা আছে।
এই তিতা তিতা লাগে বোলে, মই খোৱা নাই কিন্তু। তিতা তিতা লাগে বোলে, অ'।
এই নাখাওঁ আৰু যা, তিতা তিতা লাগে যদি আৰু কি খাম। পইচা ৱেষ্ট কৰি কিনে তি তিতা বস্তু স্তু খাম নেকি মই?
টেষ্ট নাথাকে তোমাৰ, এইটো উম' মই অক্টোপাছ খোৱা নাই। আৰু তোমাৰ অ' কাছ খাইছেনে?
নাই খোৱা।
হয়, হয় নেকি নাই-নাই দিয়া ঠিক আছে, তোমাৰ লগত কথা পাতি ভাল লাগিল। ইয়াৰ বিষয়ে পিছত কথা পাতিম দিয়া ভালকৈ অহ'।